হেল্ল', হেল্ল হে
হেল্ল, হেল্ল
হেল্ল' অ শোনা পাইছে।
শুনা পাইছো।
এই, অ ভালেই আপোনাৰ খবৰ কি?
এ ভালেই বোলো।
অ আজি পঞ্চায়তত আত্মসহায়ক গোট বিলাকৰ এখন এইয়া খাদ্যসম ভাৰ প্ৰদৰ্শনীমূলক অনুষ্ঠান হৈছিলে আৰু আমাৰ অঞ্চলৰ যিমান বিলাক আত্মসহায়ক গোট আছিলে, স সকলো। অতমসহায় গোটৰ সদস্ সদস্ৰ লগতে সভাপতি সম্পাদিকা সকলেও তাত অংশগ্ৰহণ। কৰিছে আপুনি যোৱা নাছিল নেকি?
নাই নাই মোৰ মানে আপোনাৰ আজি টাইমে নহলে মোৰ মানে অফিচ আছিলে যে। এ তালৈ গ'লো কাৰণে মানে মোৰ মানে টাইমতটো মিলাবলৈ নোৱাৰিলো। নেক্স যাম বাৰু আকৌ হলে।
সময় মিলাব নিলে তাত আজি। একদম, আজি অনুষ্ঠানটোত সকলোকে আলপোট কৰিলে। সকলো, সকলো সদস্য় সদস্যয় এক। উত্তম মানে আনন্দত উত। উৎফলিত হ'ল ঘৰৰ পৰাই তেওঁলোকে খাদ্যয় সম্ভাৰ বিলাক ৰন্ধন।
হয় হয় মই ফটোবোৰ দেখিছো বাৰু।
মানে প্ৰক্ৰিয়াৰে তেওঁলোকে লৈ গৈছিল। খাদ্য সম্ভাৰবিলাক তালে আমাৰ অসমৰ। থলুৱা খাদ্য যেনে। খাৰ টেঙা পিতিকা। উম তাৰপিছত ক পইতা ভাত।
হয় আপোনাৰ ইয়াত উ কোনোবা। ৰাখিছা নেকি নে ৰাখিছা নেকি?
অ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ।
হয়।
অ মোৰ মিছেছেও মানে মোৰ ধৰৰ্মপত্নীয়েও তাতে অংশগ্ৰহণ কৰিছে আৰু। প্ৰথম স্থান অধিকাৰ কৰিছে পইতা ভাটত।
হয় পঁইতা ভাত নিছিলে ন লগত থিকি নিছিলে পইতা ভাতৰ লগত।
অ পঁইতা ভাতৰ লগত। পঁইতা ভাতটো সাধাৰণতে এনে এনেধৰণৰ ৰাতি যিটো ভাত ৰাখে। সেই সেই ভাতত পানী দি থৈ দিব লাগে। আৰু ৰাতিপুৱালৈ সেইখিনি পানী পেলাই আৰু। অ আকৌ পৰিষ্কাৰ পানী তাত ঢালি দিব লাগে হে।
হয়।
আচ্ছা সেই পইতা ভাত ভাত খিনিৰ ওপৰতে অলপমান এ খাতি। সৰিয়হ ঘৰতে সৰিয়হ খেতি কৰোঁ। সেই শৰীৰ অ সাত। সৰিয়হ তেল অলপমান দিব লাগে, তাৰপিছত কেঁচা পিঁয়াজ। আৰু আমাৰ অসমত জনপ্ৰিয় যিটো ভোট জলকীয়া।
হয় হয় অ এইয়া ভোট জলকাতটো যে আপোনালোকৰ খেতি কৰে নে কি।
অঁ ভোট জলকীয়া খেতি আছে এবিঘামান।
আহ অ অ।
টা দিলে। আৰু, তুলসী জলকীয়া কলা যিটো জলকীয়া সেইটো জলকীয়াও এটা দিলে।
কালাৰ যে।
অ তাৰপিছত, দুটুকুৰা পিয়াজ। অকমান আচাৰ ঘৰতে বনোৱা আমৰ আচাৰ আছিলে।
অ ঘৰতে বনাই ন।
ঘৰতে বনোৱা আমাৰ আচাৰ আছিলে অ তাৰপিছত দিয়া হ'ল। আলু জুইত পুৰি পেলাই
হয়
অ আলু পিটিকা তাৰপিছত কঠাল গুটি
হয় হয়।
কঁঠাল গুটি পুৰি পেলো সেইটো অকমান
অ অ কঁঠাল গুটি পিটিকাটো ভালে লাগে।
অ কঠাল গুটি পিতিকা আৰু আলু পিতিকা বাচ এইখিনিয়ে নিছিলে আৰু এই আমাৰ এইটো একদম মানে অসমৰ যিটো সংস্কৃতি। বিশেষকৈ খেতিয়কসকলৰ ঘৰত এই খাদ্যটোৰ পৰম্পৰা বহুদিনৰ পৰা অতীজৰ। এইটো ঐতিহাসিক মানে খাদ্য এই পঁইতা ভাত।
হয়।
খেতিয়ক বিলাকে পথাৰত এই পঁইতা ভাতেই খাইছিলে। বৰ্তমানো খাই আৰু পঁইতা ভাতৰ মানে গুণাগুণ বহুত।
হয় হয়। আৰু বাকীবোৰে কিনি নিছিলে?
কৈ আছোঁ বাৰু এই পঁইতা ভাতৰ পঁইতা ভাতৰ গুনাগুণৰ কথা মই কওঁ প্ৰথম প্ৰথমতে পইতা ভাতটো মানে এনেধৰণৰ হজম শক্তি বৃদ্ধি কৰে। সোনকালে হজম অ গোটেই শৰীৰটো ঠাণ্ডা হৈ যায় পেট ঠাণ্ডা থাকে আৰু বহুত ধৰণৰ ভিটামিনো থাকে পইতা ভাতত। মানে ইয়াৰ গুণাগুণ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।
হয় হয় গৰমত খাবলৈ খুবেই ভাল।
অ খুবেই ভাল বাকী বাকী সদস্য বাকী সদস্য সকলে নিলে অ ভেদাইলতা বৰা নিছে তিল পিঠা নিছে। আমাৰ অসমৰ যিটো সাংস্কৃতিক যিটো পিঠা তিলপিঠা নিছে ঘিলাপ
চাউল দি যে বনাই যে।
বৰা চাউলৰ দি বনাই তিল পিঠা তাৰপাছত ভজা পি পিঠা নিছে পানী পিঠা নিছে দৈ চিৰা।
অ মানে সকলোবোৰে আছিলে আৰু।
সকলোবোৰে আছিলে তাৰপিছত সাৰ।
হয় সাৰটো আপোনাৰ কে কোনটো সাৰ নিছিলে?
এইটো বগা কোমোৰা দি পেলাই সাৰ বনাই নিছিলে। অ তাৰপিছত কিছুমান আহ শাক। ঢেকীয়া।
হয়। হয়।
তাৰ পিছত এই ভেদাইলতা বৰা দাইল দি পেলাই সেয়া লৈ
হয় হয়।
আৰু বিভিন্ন ধৰণৰ আৰু বিভিন্ন ধৰণৰ মানে ত খাদ্যৰ সম্ভাৰ বিলাক দিয়া আছিলে। আপুনি যোৱা হয় ভাল আছিলে।
হয় হয় মোৰ মানে আপোনাৰ মানে সময়তটো মিলাব নোৱাৰিলো যে। আপোনাৰ আকৌ মানে হলে যাম আৰু।
অহা মাহত আকৌ হ'ব।
আকৌ হব ন তেতিয়া যাব লাগিব যোগদানো কৰিম চাগে।
আত্মসহায়ক আপুনি আত্মসহায়ক গোটত আছেনে নাই?
অ হয় হয় মই আছো আছো
অ আত্মসহায়ক গোট বিলাক নিজকে মহিলাসকলে চাব স্বাৱলম্বী হ'ব পাৰিছে ঘৰতে খাদ্য সম্ভাৰবিলাক প্ৰস্তুত কৰিবলৈ বজাৰ দখল কৰিব পাৰিছে পুৰুষৰ লগে লগে মহিলা বিলাকো আগবাঢ়ি যাব পাৰিছে।
হয় সেইটো হয় বাৰু আপোনাৰ ছেকেণ্ড কোনখন
ছেকেণ্ড হ'ল অ নবোদয় নবোদয় আত্ম সহায়ক গোটৰ এগৰাকী সদস্যা হৈ গ'লগৈ
ছেকেণ্ড হলো ন আপোনাৰ কেইটা কেইজন শিকিছে বুলি ক'লে আপুনি
প্ৰথম দ্বিতীয় তৃতীয় আৰু নিচুকনি বঁটা পাইছে চাৰি পাঁচ জন মানে
হয় হয় নিচু কনিৰ বটালৈ ৰাখিছে ন
বঁটা বিতৰণি সভাত এটা এটা পুৰস্কাৰ দিছে সকলোকে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কে এখন বিহুৱান আমাৰ অসম অসমৰ যিটো সংস্কৃতি গামোচা ফুলাম গামোচা সেই গামোচাৰে সকলোকে সম্বৰ্ধনা জনাইছে আৰু লগত এটা এটা ট্ৰফি দিছে
ট্ৰফি দিছে ন অ হয় হয় বাকী দিছে ভালে বাৰু আৰু যাব যোৱা হয় ভাল আছিলে কিন্তু সময় মিলাব নোৱাৰিলো কাৰণে
সময় অ অহা মাহত আপুনি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব
হয় হয় অংশগ্ৰহণ কৰিম নিশ্চয় কৰিম আৰু বাকী আৰু কিবা আৰু অনুষ্ঠান আহি আছে নে কি
বাকী তেনে ধৰণৰ অনুষ্ঠান অহা মাহতে হ'ব আকৌ এই এই খাদ্য সম্ভাৰৰ ওপৰতে হ'ব সম্পূৰ্ণ অসমৰ থলুৱা খাদ্য
থলুৱা খাদ্য
থলুৱা খাদ্য আপুনি কি কি থলুৱা খাদ্য বনাব জানে
মই আপোনাৰ খাৰ জানো
উম
তেনেকে আপোনাৰ এনেকে যোনটো ঢেকীয়া শাক যে ঢেকীয়া শাকৰ ভাজি তেনেকে আলু পিটিকা
উম
তাৰ পিছত কঠালৰ মুচি তৰকাৰী তেনেকে মই বহুত খিনিয়ে জানো বাৰু
হয় হয়
হয়
এই পিঠা পনা
পিঠা পনা আপোনাৰ তিল পিঠা ঘিলা পিঠা কুতুলি পিঠা নাৰিকল পিঠা চেনী পিঠা সকলোবোৰে জানো
আৰু ৰেষ্টুৰেণ্টত যিবোৰ খাদ্য সম্ভাৰ বনাই যেনেকে বিৰিনি এইবোৰ জানে নে বনাবলে অ মই হ'লে জানো দেই আমাৰ চিকেন বিৰিয়ানীও বনাব জানো চিকেন মোগলাই বনাব জানো অ পনি আপুনি আহিব আমাক মই বনাই খোৱাম অ নিৰামিষ আমিষ দুইটাই বনাব জানো।
হয় হয় হয় চব জানে ন। হে অ ভালে আপুনি দেখোন ৰেষ্টুৰেণ্ট এখন খুলি ল'ব পাৰে ঘৰতে
অ মোৰ ঘৰত এখন ৰেষ্টুৰেণ্টৰ মই খুলিম বুলি ভাবি আছোঁ। অ দুমাহ মান লাগিব
দুমাহ মান লাগিব হয় আপুনি এইবোৰ কৰিব পাৰিব আপোনাৰ ঘৰতো এনে ৰাস্তা কাষত নে কি?
অঁ ৰাস্তাৰ কাষতে।
অ তেই ভালেই বাৰু। অ ভালেই মানে আপোনালোকৰ মানে সুবিধা আছে আৰু।
সুবিধা আছে মোৰ মানে বিশ্বাসো আছে যে মই যদি এখন সৰুকৈয়ে হোটেল এখন বা ৰেষ্টুৰেণ্ট এখন খোলোঁ। তাত থলুৱা খাদ্যৰ লগতে আৰু অন্যান্য খাদ্যও থাকিব নিশ্চয় নিজকে স্বাৱলম্বী হ'ব পাৰিম বুলি মোৰ পূৰ্ণ দৃঢ় বিশ্বাস। আছে নিজৰ
হয় হয়। ভালে বাৰু খুলি ল'ব পাৰে। আজিকালি আপোনাৰ বহি থাকিতো লাভ নাই
বহি লাভ নাই
হয় হয় বাকী এতিয়া কিয়া ভাত তৰকাৰি বনাইছে নে কি
অঁ ভাত ভাত তৰকাৰী বনোৱা বনাই আছে।
কি বনাইছে?
আজি মাছৰ আঞ্জা ঔ টেঙাই বনাইছো গৰমত গৰমটো।
অ হয় হয় হয় ঔটেঙা দি ভালে লাগে বাৰু।
অ কাৱৈ মাছ আৰু ঔটেঙা।
হয়
এইটো একেবাৰে অসমৰ মানে পৰম্পৰাৰ মানে এটা ভাল তৰকাৰী। আমাৰ বিশেষকৈ অসমীয়া। মানুহ বিলাকে এইয়াত। তৰকাৰিবিধ বহুত পচন্দ কৰে। অ বিভিন্ন টেঙা দি পেলেইও।
হয় হয় ঔটেঙাটো দি বেছি ভাল লাগে আৰু।
অ মাছে ঔটেঙাই বনাইছে। এই ক'লা মাহৰ দাইল এখন আছে।
অ হয় হয় মানে ভালে আৰু।
অঁ বেঙেনা বেঙেনা ভাজি এখন আছে আলু দি পেলাই বনাইছে। আৰু পাপৰ থাকিব এ এখন চালাদ থাকিব সেউজীয়া তিয়ঁহৰ উম।
হ'ব দিয়ক আপোনাৰ লগত বাৰু পাছত কথা পাতিম আৰু। অহ অহ ধন্যবাদ।